অ',
অ', আহিছে মোৰ ভইচটো আহিছেনে?
অ', অ', আহিছে দিয়া কি খবৰ ইমান দিন লগে পোৱা নাই।
অ', তাকেই মই বোলো ইমান দিন লগ পোৱা নাই সেইকাৰণে মই ফোন এটাকে কৰোঁ। বুলি ভাবিলো।
অ', অ', ঠিকেই কৰিছা ময়ো কৰিম কৰিম ভাবি কিনে মোক কৰাই নহয় নহয়। ভালে কৰিলা কৰিছা যে উম,
বহুত ব্যস্ত নেকি আজিকালি?
অলপ আছিলোঁ মানে, এই ৰিচাৰ্চ-টিচাৰ্চ কৰোঁতেই অলপ মানে ব্য ছিলো ত সেইয়া আৰু টাইমে নাপাও তাৰমানে উম উম তুমি কি কৰি আছিলা?
মইও এনেই পঢ়াৰে কাম কৰি আছিলো কিবা কিবি এতিয়া পৰীক্ষা শেষ হ'ল সেইবাবে ইণ্টাৰ্ণশ্বিপ আৰু এনেকে কিবা কৰ্চ এইবোৰ কৰি আছিলো আৰু লাহে লাহে। তুমি পিছে কি ৰিচাৰ্চ কৰিছা?
এই হেৰি তাৰ মানে অলপ এটেনচনৰ বিষয়ে মানে এটেনচন স্পেনটো যে কমি আছে আমাৰ জেনে্ৰেচনত। সেইটোৱে মানে অলপ চাই আছিলো মানে ৰিচাৰচটো কৰি আছিল তাৰে। সেয়াই আৰু চাইছা নহয় লাইক চচিয়েল মিডিয়া হ'তে ব মানে ইমান এটেনচন কমি গৈছে। ত' সেইটোয়ে আৰু মানে ভাবিছো কিবা এটা সেনেকুৱা টপিক এটা লওঁ।
ব
উম।
কি কৰিছ? পিছে জানানে আমাৰ এতিয়া মানে আমাৰ জেনেৰে্চন যিটো আমাৰ নতুন চাম আৰু আমাৰ মাজত বুলি নহয় এতিয়া যিমান পুৰণা চাম মানুহ আছে আগৰ দিনৰ মানুহ বোৰে যে এতিয়া সতে ফোন চাই তেওঁলোকে ৰাস্তাত মানুহ গ'লে মাৰিবলৈ টান পায়।
উম হম একদম একদম। ক'ব গ'লে সিহঁতৰ মানে বেছি মানে এফেক্ট হৈছে কিয়নো আমিতো অলপ হলেও কাম কৰো লাইক আমাৰ জেনেৰে্চন কি হয় আমি মানে মোবাইল আমি নিজে ইণ্ডিপেণ্ডেন্ট হ'ব খোজো বা কিবা সেনেকে চাইদ ইনকম বা ফ্ৰিলেন্স কৰাটো বিচাৰো সিহঁতেটো এনে এটা এটাৰটেইনমেণ্টৰ কাৰণে মানে স্ক্ৰলিং কৰি থাকে ত', সেইটো মানে অলপ বেয়া হয় তাৰমানে মই ভাবো সেইটোয়ে।
ঠিকেই কৈছা এতিয়া মানে আগৰ দিনৰ মানুহ বিলাকে আমাক কোৱা আছিল আগতে যে মোবাইল বেছিকে চাব নালাগে এনেকে কম্পিউটাৰ এইবোৰৰ স্ক্ৰীনেৰে চ বেয়া হয় পঢ়াত ক্ষতি হয় এতিয়া তেওঁলোকে বিশ ৰা ৰাতি এটা দুটালৈ ফোন চাই থাকে ৰাতিপুৱাও উঠি পিনে প্ৰথমতে আগতে তে মানুহে কাগজ পঢ়িছিলে মানে বাতৰি কাকত পঢ়িছিলে ৰেডিঅ' শুনিছিলে এতিয়া নালাগে অকল এই ফোনটো চাইে হৈ যায় আৰু।
একদম একদম। সেইটোৱে মই ভাবো ইমান চেইঞ্জ হৈ গ'ল। কি আছিল আগৰ জামানাত এতিয়া কি হৈ গ'ল।
অ'।
সেইটোৱে।
এতিয়া ৰিৰ্চাচ যে কৰিছা তুমি ৰিৰ্চাচ পেপাৰখন ক'ৰবাত মানে পাব্লিছ কৰিবানে মানে পেপাৰখন যে লিখিছা এখন তোমাৰ মানে তুমি কলেজত দিবা নে কি কৰিবা?
অ', মই সেইয়াই ভাবিছো কৰিলে একেবাৰে ভালকে কৰিম। পাব্লিছ কৰাৰ বুলিয়ে ভাবি ৰাখিছো আৰু মানে। চাওক কেনে মানে কেনেকুৱা হয় ৰিচাৰটো যদি মোৰ চুপাৰভাইজাৰ কয় যে পাব্লিছ কৰিব পাৰো বুলি তেন কৰি দিম আৰু ন', সেইয়াই আৰু।
অটো কৰিলেটো ভালেই পিছে আমাৰ এতিয়া ভাৰতবৰ্ষত কি হয় চৰ্চ বা গৱষাৰ মানে আচলতে আমাৰ ছাত্ৰ ছাত্ৰী
উম হম
কথাচ সঁচাকৈ ক'বলৈ গ'লে কাৰণ আমাৰ ইয়াতে খ কম মানে
উম হম হম
এইটোহে কোৱা যায় ইমান কষ্ট হ'ব ইমান পইচা খৰচ হ'ব এইবোৰত নালাগে কৰিব শুনিছো ঠিকে আছে বাৰু আৰু তুমি তেতিয়াাহলে তোমাৰ